হেল্ল', অহ, এয়া, এই ছোৱালী গা ধুুৱাই আনি পেলাই কাপোৰ কানি পিন্ধাই মেলি শিক কৰি আছিলোঁ, কি কৰি আছা?
অ, মই এই কাম বন কৰি মেলি আজৰি হৈছোঁ বা হতো আজি যাবগে।
অ, ভাত পানী খালা?
উম, ভাত খোৱা নাই মাছ অলপমান লাগিলে মানে চেপাত, এক কেজি মান হ'ব প্ৰায়। পুঠি মাছেই সৰহ, তাৰ পিছতে সেইখিনি বাচি মেলি, আাজৰি হৈ মেলি, বনাইছেহে।
অ, এক কেজি মান বাছোঁতেওঁ সময় লৈছে নহয়?
অ, এক কেইযিমান লাগিলে। পুঠি মাছ, বটিয়া মাছ, পুঠি বেছি আৰু।
তহঁতৰ সেইফালে ধেৰ মাছ ওলাইছে ন?
উম, আমাৰ এইফালে মাছ ধেৰ।
জোৰ কাটিবলৈ যায় নাই ৰাতি?
বলে এই দেউতা ৰাতি হেৰি দিনত কাম কৰি আহে যে, ৰাতি জোৰ কাটিবলে তেনেকে নাযায়, আমাৰ চেপাটো পাতিলে ৰা তিপুৱালে লাগিয়ে থাকে।
উম,
আৰু জোৰ কাটিব পৰাকৈ মানে ইমান পানী নাই হোৱা এবাৰ।
অ, অ, তথাপিতো মাছ ধেই আৰু আমাৰ ইয়াতকে তাত বেছি।
উম, উম মাছ আছে বাৰু দে,
ভাত বনাই মেলি হ মোৰ গা পা যদি ভা দেৰি।
অ,
চোতালবোৰ সাৰি মেলি থাকোতে থাকোতে দেৰি হ'ব। ত' টিউচনো আছিলে ৰাতিপুৱা এটা কৰিলো তাৰ তাপা এখন গা পা ধুই আহহালে মানে ভাত পানী হ'লেই আৰু সিহঁতি বনালে।
অ, অ, অ, অ, অ, তাকে ভাত কিহে বনালা? আহ?
মা পথাৰলে গ'ল।
মা পথাৰলৈ গৈছিলে সোনকালে আহিলে আজি।
অ,
মানে সেই সলনিৰে ৰুই দিছে মানে মাহঁত এনেকে পাঁচজনী মানে এনেকে পাতি লৈছে। তাৰ পিছত যাৰ যাৰ ঘৰত দিয়া তেনেকে ৰুই দিয়ে মানে তাৰ পিছতে আজি এই নবৌ ঘৰত ৰুব গৈছিলে চাৰে আঠটা মান বজালে পালেহি মা। আজি বতৰটো ভাল পাই থাকিব কমকৈ দিছিলে সিহঁতৰ বোকা।
অ, আজি কাৰ ঘৰলৈ পথাৰলৈ গৈছিলে?
আজি এই ওচৰৰ খণ বৰ্তা বুলি কই সিঁহতৰ।
অ, অ, এ উ, কি গম পাইছিলোঁ কালি মুনবোয়ে কৈছিলে এনেকে আমিেল পাঁচজনী একেলগ সিকে ৰুই আচোন ভালে হৈছে।
ভালেই ন এনেকে অকলে অকলে আমনি পাই নহয় আজি আজিকালি ট্ৰেক্টৰে দিয়া নহয় জানো সৰ সৰহকে দি এতিয়া আৰু একেলগতে আগৰহে গৰুৱে হাল বাল থাকিব মানুহে এডৰা দুডৰা কে ঘৰ মানুহ কেইটাই ৰুই থাকিব কিন্তু আজিিকালি আৰু ট্ৰেক্টৰে একেলগতে ঘা দি দিয়ে তেনেকৈ দি দিয়ে ন।
উম, উম, সেইটোৱেই অকলে অকলে আমনিও লাগে গে নহয় আৰু এডৰা এড এডৰা এডৰাৰাকে ৰুবলৈও ভাল এনেকে একে লগতে দি
উম, উম, বহুত বহুত লাগে কিবা দেখিলে মানে মা টো গমেই আগতে এতিয়া ইমান ঘন ঘন কেে আলি চালি দিয়ে ন তেতিয়া সৰু সৰু দৰা সোনকালে সোনকালে হোৱা যেনো লাগে ন
উম তুমি যোৱা নাই ন তুমি
যাওঁ যাওঁ
আহ লব জানা অ
আমাৰ ৰোৱা কঠিয়াৰ দলা চবে কৰিবলগা হয় দেউতা তেনেকে অকল দেউতাহে আৰু দেউতাই এমাহ আহে
উম
আমাৰ নিজৰ মাি নাই নহয় আধিহে কওঁ আমিও
অ তাৰপৰা ভাইটি কিহত লাগে
ভাইটি এবাৰ ট্ৰেইনৰ
অ মেতি দিব
মেট্ৰিক দিব অ
কেতিয়া ভাত খোৱাই নাই নহয়
ভাত খোৱাই নাই ভাত এই বায়ে বনালে
অ
মই বাকীবোৰ কাম কৰিলো মাছ চাছ বাচি গিলো
অ
বতৰটো বৰটা ঠিক নহয় ঠিক নহয় মানে কিন কিনিয়ে আছে
অ আমাৰ ইয়াতো বত মাৰি আছে পুৰা গোটেইখন পাত সবা খাই লো আকৌ গোটেই পাতে হ'ল
উম আমাৰ গছৰ পাতৰ তহঁতে গছ কাটি খাটি আগফালে এ নাইে ইমান এতিয়া পৰে মানে এই বাঁহপাতিনি পৰে
নৃত্য বিলাক কিবা হেৰি কৰি আছা নে কি শিকি আছা নে
অ মই হেৰি এইটো বোলে সত্ৰীয়া লৈছিলো কিন্তু সত্ৰীয়াটো আধাতে এৰি দিলো তাৰিছত আকৌ জানো কি কৰো লয়ে নে নলওঁৱে
মানে চাৰ্টিফিকেট নলও লাগে আৰু
চাৰ্িফিকেট নল'লো
উম
অলপমান প্ৰব্লেম হল তেতিয়া
মাহঁতে মাহঁতে গ'ম পাইছে নে মই কথা পাতিছো বুলি
অ' পাই
অ বাৰ নাম্বাৰটো দিবাচোন মোক।
অ' অ' বা নাম্বাৰটো দিম ন মই কালিয়ে দিম। মোক কালি তোমাৰ তোমাৰ তুমি কালি যিটো নম্বাৰ ফোন কৰিছিলা সেইটো তোমাৰ হোৱাটছএপ নাম্বাৰ নাই হয় ন
নহয়, নহয়। এইটো অ' তুমি।
মই আকৌ মাজনী বাহ মাজনী বাৰহ পৰাহে লৈছো।
অ' মই পাহৰিলো ক'বলৈ আকৌ মই কোনটো নাম্বাৰত ফোন কৰিছিলো মই হেৰি নাচালো আকৌ।
অ' অ' দুটা চিম লাগি আছে মানে।
দুটা চিম আছে অ মই ইটো মানে বেলেগ এটা কৰিলো, সেইটো হোৱাটচএপ নাম্বাৰ নহয় হোৱাটচআপ নাম্বাৰ হয়, কিন্তু সেইটো ওলাইছো নাই বাৰু হোৱাটছএপ টো
ওৱাটচপটো নাই ওলোৱা।
নাই যোৱা নি মানে ভণ্টিজনীয়ে চলাই আছিলে ফোনটো মে তাইেটো নাম্বাৰ হোৱাটছআপ খুলি লৈছিলে।
অ' অ' ওৱাটচপটো মোৰ ইয়াত নাই ওলোৱা ভিন্নদেউ আছেনে ঘৰতে।
ভিন্নদেউ দুোকানলৈ গ'ল।
অ' অ' খাইাব মেলি পঠালা।
উম, খাই বোৰ মানে ৰাতিপুৱা চাহকাপ খাইে যায় তাৰপা ভাত আকৌ দেৰি তাকে মানে দি থয় অহা হয় আৰু তাৰ পৰা আমাৰ ওচৰতে এক কিলোমিটাৰ মান হ'ব আমাৰ ঘৰৰ পৰা।
অ' অ' অ'ছোৱালীক স্কুলত দিবানে অহা বা নেকি?
অহাৰ বছৰ দিওঁ আৰু বুলি ভাবিছো। তাকে ভাবিছো কি কৰো জানো পাই উ প্ৰাইভেটতে দিওঁ নে নাই আমাৰ ইয়াতে আজিকালি নে কেইবাজনো আহিলে শিক্ষক আমাৰ এই আমাৰ ওচৰত নহয় বাৰু আমাৰ আতৰলে। এতিয়া ইয়াতো পঢ়োৱাখিনি ভালেই হ'ল বুলিয়ে কৈছে, চৰকাৰী স্কুল।
উম, উম।
তাকে ইংলিছ মিডিয়ামত কেইবছমান পঢ়ুৱাই লওঁ নে কি কৰো জানো পাই।
এ তাকে মই ভাবো দেই মানে চৰকাৰী স্কুলত তেতিয়া মানে চৰকাৰী স্কুল স্কুলত দিলে মানে মাক দেউতাকে অকমাণ বেছিকে গুৰুত্ব দিব লাগে। কিন্ত বেলেগত দিলেওঁ দিব লাগে, হয়ে বু প্ৰাইভেটত দিলেওঁ দিব লাগে, কিন্তু যদি মানে অ'।
এ সেইতো বুলি নহয়, চৰকাৰীটো যিখিনি হেয়তো সেইখিনিয়ে। কিন্তু প্ৰাইভেট যেনিবা অলপ গুৰুত্বতটো বেছিকে দিয়া যেনিবা প্ৰতিটো ষ্টুডেণ্টক। এনেই শিক্ষাতো একে খিনিয়ে, এতিয়া কিতাপ খিনিতো ধৰা ইংলিছ খিনি যেনিবা ইংলিছ মিডিয়ামত দিলে ইংলিছখিনি অলপমান বেছিকে এডভান্স হয়।
অ' সেইটোৱে।
সেইটো কাৰণে ইংলিছ মিডিয়ামত কেইবছমান পঢ়াই ল'লে মানে ইংলিছ খিনি ভালকে জানে আৰু পিছত, এতিয়া তুমি কোন ক্লাছচ আয়োজন কৰিছা বাৰু।
মই এতিয়া হেৰি ছেভেনলৈকে কৰিছিলো সেইকেইটা পৰীক্ষা আগলৈকে। তাৰ পিছতে এতিয়া থ্ৰী আৰু টু কৰি আছো।
অ' হেৰি এই এতিয়া যিখিনি ছিক্সৰ মানে আমাৰ ইয়াৰ নহয় বেলেগত শুনিছো চ'ব এই পেপাৰবিলাক ইংলিছতে আহিছে হেনো?
অ' শুনা নাই আমাৰ ইয়াত নাই শুনা দেই মই।
অ' পেপাৰ বোৰ ইংলিছতে দিছে হেনো মানে লিখাটো অসমীয়াত লিখিব লাগে। কিন্তু ইংলিছত দিছে বোলে পেপাৰ বোৰ।
অ' আমাৰ ইয়াত নাই শুনা দেই, কিন্তু হেৰি কিতাপ বু কত যে ইংলিছো থাকে মানে হেৰি বি চাইন্স আৰু মেথছত ইংলিছতো থাকে আছামীচতো থাকে সেইটো জানো।
অ'। আৰু সেইখিন বাৰু থাকে সেইখিনি তেনেকে থাকে। কিন্তু ইংলিছত আহিছে। সেইকাৰণে ইংলিছ খিনি মানে অকমান ভালকে শিকাই ল'লে কেইবছমান ভাল হয়। এতিয়া ইয়াত দিবলৈওঁ বিহুপুৰীয়াতে দিব লাগিব, ইয়াতো তেনেকে নাই স্কুল।
অ' আমাৰ ইয়াতে ইংলিছ মিডিয়ামৰ ভিতৰত ভলেনখনে ভাল আৰু এতিয়া।
আৰু ভলেন খনতো ভালেই অ' ভলেন খনে এখদম পুৰা হেৰি হৈ আছে মানে। অ' পঢ়া বুলিয়ে নহয় চব ক্ষেত্ৰতে ভাল চব চবতে আগবঢ়াই আছে। কিছুমান ইংলিছ মিডিয়াম স্কুলো হ'ল বুলি মানে বেলেগ দিশত ইমান হেৰি ল'ৰা ছোৱালীবোৰক গুৰুত্ব নিদিয়ে।
গুৰুত্ব নিদিয়ে অ'।
কিন্তু তাত আকৌ ধুনীয়াকে দিয়ে চব ক্ষেত্ৰ ততে। আমাৰ মোৰ অকণ
একাডেমী বুলি এখন আছে সেইখনো ভাল দেই। ইমান উম উম নাৰায়ণ প্ৰসাদে সেইখনো ভাল। অকমান এই জৰশৰীয়াৰ পৰা এনকে সোমাই আহি পেলাই পায়।
উম উম।
সেইখনো ভাল মানে দেই।
উম ভাল, পাঢ় বিলাক নিজৰ নিজৰ আকৌ। হ'লেও প্ৰাইভেট বিলাকথ অপ অলপ বেছিকে যেনিবা গুৰুত্বটো দিয়ে
অ' সেইটোৱে ঘৰৰ যেনিবা চাবই লাগিব, ল'ৰা ছোৱালীয়ে য'ত দিলেওঁ। আৰু আজিকালি পঢ়া আমি আমি বুকেতো একো গ'ম নপোৱাকে মেট্ৰিক চট্ৰিক পাছ কৰি আহিলো, হায় ছেকেণ্ডাৰী পঢ়া পোৱা পিছতহে গ'ম পাইছো যে কিবা এটা কৰিবগে মই সচাঁকে মই কোৱে নাজানো হাই ছেকেডেী যেতিয়া পাইছোগে তেতিয়াহেোেই মানুহবোৰ দেিছে এনেককা তেনেকে মই তেতিয়াহে ভাবিছো মই যেিবাটা কৰিবগে লাগিব আৰু যেতিয়া তেতিয়ালৈ ৰিয়েলাইজছোঁ মানেতিয়ালৈ যেন বহু কিব কিবি থাকি আহিলে তেনেকুৱা হয় মানে মানে আমাক কোনো এটা কবলৈ নাই ন তই আমুকতটো কৰ তামুকতটো কৰ আমাক দেখাই দিবলৈ কোনোও নাই ন
দুটা মিিতৰ নিৰিজা গালেইও জান
সেইটো আৰু যেনে তে কৈছে সেইখন সময়ত কেনেকে কি জ্ঞান আহিছে আৰু নাজানো কিন্তু সেই কোনো সময়টো যদি সেইটো ৰিয়েলাইজ নহলহেঁতে যদি মানে গাঁৰ্কুল এখনতঢ়িলতে ম সেইটো সঁচাকে য়লাই নহলেহেনকমান ওলাই গৈ পঢ়িলো কাৰণেহে
উম দি ক'ত পঢ়িছিলা সেই
মই খাৰ ঘাটত এই জয়গৰাম বৰা ছাৰ যে ছাৰ লগত তাত মই তাতে পঢ়িলো দোকানহে অকণমান মাইণ্ড' মানেোৰৰটো ল' ছোৱালব দেিলো ন কিন্ত আম ইয়াতে পা হ'লে মইেইবোৰ কোৱে নাাবোহেতে এনেকেৈিলোহঁতে মানে আৰু টেইনৰ যে টেষ্ট দিয়ালৈকে মই ম পৰীক্ষা দিম গাত কথা একো লগাই নাই একো নাইয়ে মানে
অ তাকে এ এতিয়া এতিয়া চাবলৈ গ'লে এতিয়া হয় চৰকাৰী বিলাকৰ পঢ়া বিাককে ডাঙৰাঙৰ চাকৰিয়ে কৰি আছে তখ
অ সেইটোৱে
উপহাৰ
আচলতে আজিকালি মানুহে শিক্ষাটোতকৈ স্কিলটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে
উম
স্কিল টো যাৰ ভাল হয় সিয়ে পাব চাবাচোন কাৰণ চবতে এতিয়া আজিকালি ভাই ভা হ'ল ন
উম
বহুত জনা বুজা লৰাোৱাল এতে ভাই ভাতে ফেইল কৰি যায়
অ অ লিখা বিলাকত পাচ কৰি গ'লেও ভাই ভাৰটোত পাছ ফেইল হৈ যায় মানে কিছুমান চবেই ধৰা পঢ়া চোকা হলেও পঢ়া কথা কোৱা সেইবিলাক আকৌ লাগিব মানুহৰ উম চব ভাল লাগিব অ চব হৈ গল আৰু এতিয়া এতিয়া পাৰ্চেন্টেজ ী বিলাকো বহুতল এতিয়া আগৰ পাৰ্চেন্টেজ ইমান হেৰি নকৰা হ'ল
এতিয়া মোৰ এবাৰ কপাল কিমান বেয়া চোৱা দেই এইট্টি টুৰ পৰা স্কলাৰশ্বিপ দিছে মোৰ এইট্টি ওৱান পইণ্ট টু কিমান অকমান াকি গৈছো মোৰ ইবাৰ চছেভেনটি ফ'ৰৰ পৰা দিছে দেই
অ
কিমান কিমান মই মানে ইমানেই কান্িছ নহয় মই কমেও দেৰ মাহ মান কানি আ থাকিলে মোৰ ইমানেই বেয়া লাগিলে নহয়
তাকে অকমান সোমাবৰ কাৰণে আমাৰ নিয়জনেও আমাৰ হেয়ৰ এই বা মা সৰুটো ভাইটিও সিহঁজননেও সেই তেনেকে অলপ অলপ নামৰ কাৰণে চাকৰি কাৰণে সেয়া হেৰি হৈ গৈছে
তাকে হ কিমান যে কি হৈ থাকে আমাৰ লগতহে হয়নেে চবলৈ চবৰে লগতে হৈটো আচলতে ভগৱানেক দিব লাগিব তেতিয়াহে হ'ব
সেইটো চব লগোতে হয় তোমাৰ ভাগ্য় এখনো হ'ব লাগিব ন এ ইমান সময়ত তোমাৰ ভাল আহিব তোমাৰ বাগ্য়তটো লিখা থাকিব লাগিব
উম সেইটো হয় কাৰণ আমাতকেও নথকাকেও মানুহ আছে উম
অ বতৰ কেনেকুৱা
বতৰৰ বেয়া বৰষুণ দিয়ে আছে
মানে পুৰা একদম বতাহ বৰষুণ আহিছে
আমাৰ ইয়াতো একেই। কাপোৰ ধুই পেলাই মেলি থৈছিলে গোটেই বৰষুণ দিলে আকৌ মই গোহালি ঘৰতে ৰছীডাল হেই কৰি পেলাই আকৌ তাত মেলি দিলোগে।
উম এতিয়া কি কৰি আছা?
এতিয়া মই সেই এ এই টিউচনলৈ যাম বুলি গা ধুবলৈ যাবলৈ লৈছিলো ত' মই বোলো তুমি ফোনটো কৰিছা কথা পাতি লওঁ বুলি
অ' টিউচন কিমান কিমান সময়ত কৰা নো?
টিউচন মানে হেৰি এজনীক মানে দুঘন্টাকে কৰিব লাগে।
অ'।
তাইক যে মই যেতিয়া মই দুঘণ্টা কে তেনেকে সময় উলিয়াব পাৰু তেতিয়া আবেলি আকৌ ফিল্ডলৈও যাব লাগে যে।
অ' এতিয়া স্কুল বন্ধৰ কাৰণে মানে দিবা
অ' দুপৰীয়াতে কৰি দিম আবেলি নতবা ফিল্ডলৈ যোৱালে মানে তিনিটা বা ধ যদি ৰ'দ চদ দি থাকে তিনিটা বজাত তো ঘৰাতে ওলাবলৈ সাধ্যয়ে নাই।
অ' কিমান ফিচ কিমানকে লোৱা?
মই এনেই এঘজাৰ ছশকে লওঁ মাহেকত এইবাৰ পৰাহে লৈছো মানে আগত ত পাঁচশকে কৰিছিলো।
অ' ছশ কমহে হৈছে কিছুমান তাত বোলে আকৌ দেখো এহেজাৰতো কৰিছে।
মই নোৱাৰো মই এইবোৰ একোৱে কৰো ন
উম এহেজাৰ কৰিছে আৰু ঘৰতে গৈ তুমি কৰা এহেজাৰ পোন্ধৰশ টকা। আজিকালি তেনেকে ঘৰতে গৈ এটা ষ্টুডেন্টক কৰিলে এহেজাৰ পোন্ধৰশ তলত আজিকালি নাইয়ে গ্ৰুপকে কৰিলে বেলেগ কথা গ্ৰুপতে লয় আজিকালি বহুত খিনি
হয় মই আৰু ক'ব নোৱাৰো আকৌ, মোক মোক মানে একো কবই নোৱাৰো মই। সেইকাৰণে তেনেকুৱা হয়। অ' সেইটোয়ে হয়। কি লাগিব বুলি ক'লে মই বোলো ক ছশ পাঁচশ মান দিব আৰু বুলি কওঁ।
উম মানে মই কেলে কৈছো শিঙীয়া শিঙিয়া চাইডৰ তোমালোকৰ সেই তাতে আৰু আমাৰ বা ল'ৰাটো মানে দি দিছে মানে তাই তাকো অকলে পঢ়ায়।